হেল্ল', অ', শুনিছা? কি কৰিছা?
এইয়া গোটৰ কাম অলপ লিখি আছোঁ ৰবা।
অ গোটৰ কি লিখিবলৈ দিছে নো আকৌ
উম হেৰি যে বুক কিপাৰ যে
অ অ
এই লিখিব বাকী আছিলে লিখি আছোঁ
অঁ তোমালোকৰ যে এনেই ঘৰে ঘৰে চেক কৰিব আহিছিলে নে কি কি কৰিছিলা? কি কি নাই এইবিলাক আহিছে ন কিন্তু আমাৰ এতিয়ালৈকে অহা নাই কিয় বা?
আহিছে আমাৰ ফটো উঠাইছেহি নহয়
ফটো উঠাইছে ন এতিয়া মানে কি জানা আমাৰ মানে ধৰি লওক কাপোৰ লগাইছিলো হয় কাপোৰ লগাই মানে এতিয়া শেষ হ'ল এতিয়াতো বৰষুণৰ দিন কাপোৰ বাতি কৰিব পৰা নাই সূতা লোৱা হৈ আছে কিন্তু ক'ত গৈ থাকোতে ফটো খিনি উঠাই থৈ দিছিলো সেই টাইমটোত মই জিপিএছ কেমেৰাতে উঠাই থৈ দিছো এতিয়া আকৌ নাই এতিয়া যদি আহি যায় আকৌ যদি কিবা কয় যে আপোনালোকে কিয় লগোৱা নাই হয়নে সেইটো এটা কথা বুজি পাব ন তেওঁলোকে? অ অ মাজতে মানে তোমাৰ মাছৰো অ মাজতে তোমাৰ মাছৰুমো কৰিছিলো হয় এতিয়া গৰম দিন কাৰণে কৰা নাই আকৌ খেৰ পোৱা দিনত আকৌ কৰিম মানে অলপমান
অ কৰিলেই হ'ল আৰু আচলতে সেইটো যে মানে নিজৰো লাভ হয় সেইটো ভাবি কৰিব লাগে এনেই বোলে ফটো মাৰিব আহিব বেলেগে চাব আহিব সেইকাৰণে কৰো সেইটো নকৰিলেই হ'ল হয় নিজৰে লাভ
সেইটোনো কিয় কৰিম হয়নে যদি চৰকাৰে আমাক কিবা এটা সুবিধা দি আছে সেই সুবিধাটো যাতে আমাৰ কাৰণে আৰু সুবিধা এটা হয় এইটো কাৰণেটো কৰিমেই উম ইমান দিছে দহ হোজাৰ টকা এটা মুখৰ কথা নহয় দিয়াচোন কোন হয়নে আমিনো ক'ত পাও ন দেখা নোপোৱা মানুহেতো দহ হাজাৰ টকা দেখাই পোৱা নাই একেলগে হয় নে নহয়? সেইটো এটা কথা দিছ উম চৰকাৰে যিহেতু যিটো সুবিধা দি আছে
আহ আজি গলানে নাই ইয়গা কৰিবলে
আজি গ'লো দিয়া গ'লো প্ৰথম স্কুল গ'লো স্কুলত তোমাৰ মানে ওচৰৰে ছোৱালী এজনীয়ে কৈ থৈ দিছিলে যে স্কুলত কৰিম বুলি ইয়গাটো শিকাব মানে ল'ৰা ছোৱালী খিনিক ছাত্ৰ ছাত্ৰী কেইগৰাকীক আৰু তাৰপিছতে মই ক'লো হব দিয়া ব'লা নহ'লে চাৰে ছ টা সাতটা মান বজাত আমি স্কুল পোৱাকে গ'লো গাঁৱৰ ল'ৰা ছোৱালী খিনি মাতি দিলো আৰু বাহিৰা যিমান আছিল সবকে মাতিছোঁ খালি যে স্কুলৰে আহিব তেনেকুৱা নহয় আৰু চবকে মাতি আনিছো অ চবকে মাতি আনি চবকে শিকাব দিছো ৰুমতে
মাতিছে তো
অ অ চবকে মাতিছে চবকে তুমি ফটো দিবই লাগিব তাকো জি পি এচ কেমেৰাত দিব লাগিব গম পাইছা নে?
কেমেৰাৰ ভাইছে আমাৰ ইয়াৰ আমাৰ গোটৰ ছটা ছটা ভাগ কৰি দিলে ভিউ
অ
গলো আমি ছয়টা মানতে গৈছো উম ভালে লাগিলে
ঠিকে কৈছা আৰু তোমালোকৰটে ড্ৰেছো কৰি দিলে অ ভালো লাগে ভালো লাগে বৰষুণটোয়ে অশান্তি নকৰিলে
বৰষুণটো পৰিছিলেই যোৱা সময়ত আকৌ আহোতে আহোতে পৰিলে। আকৌ আহোতে পৰিলে।
অ মাজত নাছিলে মানে মাজৰখিনিত নাছিলে আৰু। কৰি থকা সময়ত ন, ভালেই হ'ল দিয়া। ভালেই হ'ল দিয়া, আমাৰ আকৌ ইয়াত ইমান বৰষুণ।
অ, আমাৰ মানে কাপোৰবিলাকো একে কৰি দিছে দেখিবলৈ তেতিয়া ভাল লাগিছ
অ, বহুত ধুনীয়া লাগিছে নহলে দেখিবলৈ সকলোকে ন হয় দিয়া। উম আচলতে কি জানানে? তেনেকে ভাল লাগে ন।
অ। মানে খাবলিল হৈছে আৰু হয়, অহ। অ
তাকেই ভাত বনালা নে নাই?
ভাত এ বনামহে আৰু।
অ, কি বনাবা আজি?
তাকে দিনৰে বনোৱা আছে কিবা কিবি। বিলাহী, ভোল, অ মাছ দি বনালো। আকৌ খোৱাই নহলে বিয়া এখন আছিলে, বিয়াখন খাই আহিলোগৈ। এতিয়া ক কিবা এটা কৰিব লাগিব।
উম হয় দিয়া একেখিনিকে আৰু খাবলৈও মন নাযায় ন।
উম।
একেখিনিকে ময়ো আজিৰ দিনত সেয়া বাৰ্থডে' পাৰ্টি এটা আছিলে তোমাৰ ওচৰত। তে মানে ছোৱালী এজনীৰ আৰু সৰু তিনি বছৰ হৈছেহে ছোৱালীজনীৰ। তাৰ পিছতহে তাতে গ'লো আৰু তাতে খাই বৈ আহিলো এতিয়া ৰাতিহে আৰু ঘৰত। খাব লাগিব।
তাকে। আজি বৰষুণ বৰষুণ বুলিয়ে গ'ল আৰু বন্ধৰ দিনটো।
টো জানানে বন্ধৰ দিনত ইমান বৰষুণ দিলে ভালো নালাগে ন, ওলাই যাবও নোৱাৰি কত ত, তুমি চাবাচোন গোটেই সপ্তাহটো কাম কৰি তুমি যেতিয়া দেওবাৰ দিনটো অকমান ফুৰিব যাম বুলি থাকিবা বৰষ ষূণটো দিলে তোমাৰ যোৱাই নহয় অলপো। অ সেইটোৱে, কিমান কাম লৈ থাকো ন আমিও দেওবাৰ দিনটোত কৰিম বুলি। সেই কামখিনি আমাক
হয় দিয়া, আজি তথাপিও ৰাতিপুৱা সময়খিনি যে ইমান এটা মানে অসুবিধা নিদিলে। যাওঁতে টান বৰষুণ দিয়া হয় অসুবিধাই হল হয়। যাওঁতে টান বৰষুণ নাই যেনিবা আহোতে কিন্তু বহুত টান বৰষুণ দিছে।
অ, আমাৰ ইয়াতে আকৌ ফিল্ডতে দিলে যে আমাৰ ইয়াতে ফিল্ডতে কৰিছ ছে বৰষুণটো যেতিয়া আহিলে মানে ম সকলোৰে ইমান অসুবিধা হ'ল। পিছত মঞ্চ আছিলে যে তাতে নি পেলাই পিছত কৰাইছে।
আমাৰ আকৌ নামঘৰত দিছে। আমাৰ নামঘৰত দিছে যেনিবা অ, এ ফিল্ডত হলেচোন বৰষুণৰ পানী বোকা বহুত অসুবিধা হ'বচোন।
টো বহুত অসুবিধা হৈছে মাটিটো মানে উঠাইছিলে যে কালি চব মানে সুবিধা কৰিছিলে কৰাৰ পিছত যেতিয়া বৰষুণতো দিলে তাত নোৱাৰা হ'ল নহয়। কৰিব তাৰপিছত তোমাৰ ওচৰতে মঞ্চ আছিলে যে তাতে দিছে মানে মঞ্চবিলাক সৰু যে হয়। ইমান ডাঙৰটো নহয় দিয়াচোন ন' মঞ্চ বিলাক?
তাত ইমান খিনি মানুহ নধৰে নহয়।
নধৰে আকৌ সেইয়াই টোন তোমাৰ, পিছত মিলাই দিছে আৰু আচলতে এইটো এদিন নহয়, মানুহে আচলতে সদায় কৰিব লাগে, তেতিয়াহে মানুহৰ মানে স্বাস্থ্যটো ভাল হৈ থাক হয় নে নহয় কোৱাচোন? এদিন কৰিলে যে তোমাৰ অঁ সেইটোৱে সেই টোৱে, আজি এতিয়া আমি হেঁপাহতেহে গৈছো চবকে লগ পাই, তেনেকে যদি অঁ তেনেকে যদি সদায় যদি কৰিলো হয়, আমি সদায় হেঁপাহতে গ'লো হয়, আমাৰ স্বাস্থ্য টো ভাল হৈ থাকিলে হয়, হয়? সেইটোৱে সেইটোৱে।
হয়, দিয়া আৰু কৰিব লাগে আমি হয়, ৰাতিপুৱা অন্তত আধা ঘণ্টা।
কৰিব লাগে আচলতে উম, কৰিব লাগে, আচলতে কি জানা? ৰাতিপুৱা আমি সোনকালে উঠি অলপ মানে খোজকাঢ়ি আহি বা দৌৰি আহি এক্সাৰচাইজ বা ব্যায়াম বিলাক আমি কৰিবই লাগে জানানে ঘৰত তেতিয়া আমাৰ বহুত বেমাৰ কাটা যায়, এতিয়া যে আমাৰ বেছি বেমাৰ হৈছে
কিবা মানে পাতল পাতল লাগিছে।
দিয়া আকৌ।
মইতো তাকে কৈছোঁ কো আজি মানে মই তাতে কৈছো কোনোবাই যদি তেনেকৈ কোনোবা এগৰাকী শিক্ষয়ি ত্ৰি হৈ পেলাই আমাক যদি সপ্তাহত তিনিদিন বা চাৰিদিনও শিকায় ন' আমি মানে ধৰি লওক তেওঁক ফিজ এটা দিম আৰু। হয় নে নহয়? গাঁৱৰ মানুহ খিনিয়ে চবে লগ লাগি পেলাই ন'। অঁ তেওঁক কিবা এটা দিম অ', সেইটোৱে আমি তেওঁক ধৰি লও কিবা এটা দিলো আমাৰো সুবিধা হ'ল মানুহ গৰাকীও কিবা এটা পালে মানুহ গৰাকীও সুবিধা হ'ল। নহয় জানো?
আৰু এই বিশেষকে এইবিলাকত যে, বিশেষকে মানে নতুন ল'ৰা ছোৱালীখিনিক দিব লাগে। হয়নে বাৰু? নতুন যিবিলাক মানে পঢ়ি-শুনি আছে ঘৰত। অঁ মই তেনেকে ভাবো আৰু, মানে ঘৰত যিখিনি পঢ়ি-শুনি পঢ়া-শুনা সম্পূৰ্ণ কৰি আছে বা চাকৰি-বাকৰি পোৱা নাই, হয় নে? অঁ সেইখিনি দিব লাগে।
ট্ৰেইনিং দি শিকাই ল'ব লাগে।
কাৰণ সিহঁতেও কিবা এটা পালে হয়নে, ব্যস্তও হ'ল।
ভালো হয়, উম, ব্য স্তও হয়, আৰু ভালো হয়, সিহঁতেও চলিব পাৰে, অঁ সেইটোৱে। মানে কি জানা? মানুহৰ মানে যদি চলা কৰাটো মিলি যায় লগতে যদি তোমাৰো নিজৰ একো ক্ষতি নোহোৱাকে কিবা এটা ভালৰ কাৰণে হৈ থাকে, সেইটো কে আৰু ভাল কি হব পাৰে, নহয় জানো? সেইটোৱে। উম, তাকে মানে ধৰি লওক মানুহৰ স্বাস্থ্যটো ভালে থাকিলেহে মানুহৰ মানে মন বিলাকো ভালে থাকে, গম পাইছা? স্বাস্থ্যটোৱে যদি বেয়া হৈ থাকে মানুহৰ মন বিলাকো
তেতিয়াহে আমাৰ মানে কাম বন কৰিবলৈও হয়নে, মন যাব বা
অঁ অঁ সেইটোৱে আমি তোন অঁ যিকোনো কাৰণতে। শৰীৰটোৱে মেইন, আমাৰ যদি শৰীৰটোৱে যদি ঠিক হৈ নাথাকে, আমি কেনেকে চলিম কোৱাচোন বাৰু? ন' আমিতো চ চলিব নোৱাৰিম, আমাৰ শৰীৰটোৱে আমাক ধৰি ল টানি নি আছে ন। গ গোটেই দিনটোৰ কাৰণে গোটেই কাম কৰি আছো আমি শৰীৰটো লৈ পেলাই। সেইটোৱে।
তুমি মানে যিমানে যি নহওক, তুমি নিজকে ঠিক কৰি ৰাখিবলৈ হ'লে তুমি প্ৰথম নিজৰ শৰীৰ
অ' নিজৰ নিজে প্ৰথমে নিজে ঠিক হৈ থাকিব লাগিব হয়, তেতিয়া আমি বেলেগক শিকাব পাৰিম বা যিকোনো এটা আৰু আমি আগবাঢ়িব পাৰিম, গোটবলাকৰ হেৰি কৰি কিন্তু বহুত খিনি আগবাঢ়িছে দেই, বহুত নতুন নতুন কাম হৈছে ন' বহুত নতুন নতুন কাম হৈছে।
উম, মানুহৰ কিমান সুবিধা হৈছে অ'।
তাকে ইমান কাম কৰিছে।
অ' সেইটো কাৰণে, আজিকালি, উম। সেইটোয়ে সেইটো, আজিকালি তুমি চোৱা এ, কৃষকসকলক কৃষি লোন দিয়াৰ কাৰণে তেওঁলোকৰো সুবিধা হৈছে হয় নে, আৰু চোৱা মানুহে, উম।
এ, হেইবোৰে আৰু মাহে দুই হাজাৰকে দিয়ে, উম।
দিয়ে নেকি অ' মাহে অ', তেওঁলোকৰ সেইটো এটা চোৱা তেওঁলোকে সেইটো পায়ে আছে কাৰণে কিমান সুবিধা হৈ আছে ন' তেওঁলোক।
অ' এতিয়া কামত লগাব পাৰে ন'।
মানুহখিনিক এক প্ৰকাৰে তুমি বহুতখিনি সুবিধা কৰি আছে মানে ক'বলৈ গ'লে। নি সুবিধা কৰি আছে আৰু তাৰ পৰা মানুহ মানে নিজে স্বাৱলম্বী হ'বলৈ বিচাৰিছে যেতিয়া সেইটো বহুত ডাঙৰ কথা। হয় নহয়, তোমাৰ মানে এই টি নাইনটি পাৰ্চেণ্ট মানে মানুহে মানে নিজে স্বাবলম্বী হৈছে সেইটোতকে ডাঙৰ ক কথা আৰু তোমাৰ একো হ'ব নোৱাৰে, হয় নে নহয় আগত
একেলগে যে আমি গোটাবও নোৱাৰো হয়, এতিয়া লৈ পেলাই কিবা এটা কৰিব পাৰি
কৰিছা, তুমি নিজৰ ওপৰত মানে আত্ম, তোমাৰ এটা বিচ বিশ্বাস বাঢ়িছে যে আত্মবিশ্বাস যে মই এইটো কৰিব পাৰিম আৰু তোমাক সেইখিনি সময়তে চৰকাৰৰ ফালৰ পা সুবিধাটো দিছ অ'। অ' সেইটোয়ে তাত ধৰা বন্ধা অ' সেইটোৱে। সেইটোৱে মানে, সেইট
থিয় হৈ, উম।
আৰু তুমিতো কাম নকৰোঁ বুলি থাকিলেওতো নহ'ব ন'। কাম নকৰোঁ বুলি থাকিলে তোমাৰে স তি হ'ব, তোমাক দিছে যেতিয়া তুমি কাম কৰি দেখাইছা তাৰ পৰিণতি তোমাক আৰু বেছি দিব। ত' তুমি কাম কৰাটোৱে ভাল ন' তাতকে, নিজে যদি এবাৰ যদি তুমি স্বাৱলম্বী হৈ যোৱা তেতিয়া তোমাক পিছত আৰু কোনেও একো কৰিব নোৱাৰে আৰু, চলি গৈয়ে থাক কে অ' সেইটোয়ে, আৰম্ভ কৰিলা যেতিয়া চলি গৈয়ে থাকে আৰু। উম, দুপৰীয়া পুখুৰী মাছ মাৰিলানে?
ছাৰ অ', তে
সেইটোৱে। দুপৰীয়া বোলো পুখুৰীৰ মাছ মাৰিলানে নে কিনি আনিলা?
অয়া হেৰি বেপাৰীৰ পা উম, এতিয়া আহিছেহে আৰু জাল পাতা দিন।
অ' সেইটয়ে কাৱৈ মাছ লাগিব ন' কাৱৈ মাছ, গৰৈ মাছ, অ'। সেইটোয়ে। ঠিকে আছে দিয়া।
অ' দিয়া।
অ' হ'ব দিয়া উম।